হেল্ল'।
আহ কি কৰিছা।
এয়া কি কৰিবা আছো আৰু তুমি
ময়ো আছো এনেই।
অ বাকী ভাল নহয়।
বাকী আছো দিয়া তোমালোকৰ ভাল।
উম ভাল ভাল মাহঁতৰ কেনেকুৱা।
উম ভালেই ঠিকে আছে।
তাকে তাকে তাৰপাছতে বাকী বাহতৰ কেনেকুৱা।
বাহতৰো ভালেই ভালেই বাকী ওলাই। কৰি যোৱা নাই ফুৰিবলৈ।
নাই ক'ত যাবা ইমান গৰম যাবলৈ তেনেকুৱা জেগাও নাই।
বন্ধ এতিয়া।
বন্ধ বন্ধ এতিয়া বৰ্তমান বন্ধ তোমাৰ এতিয়া কলেজো বন্ধ তেনেকে একো সেইকাৰণে ক'তো ওলাইও যোৱা হোৱা নাই আৰু
আঁ আঁ বাকী হেৰি কিবা প্লেনিং হোৱা নাই ফুৰিবলৈ যোৱা সিদিনাখন যে কৈ আছিলা ক'ৰবাত যোৱা কথা।
নাই তেনেকে প্লেনিং আছিলে খালি কেঞ্চেল হৈ গ'ল
অ অ।
অকমান সময়ৰ অভাৱ তাৰ পাছতে প্ৰব্লেম কিছুমান হ'ল সেইটো কাৰণে তোমাৰ তেনেকুৱা হ'ল আৰু উম । তাৰ পাছতে কোৱা
উম বাকী খোৱা বোৱা কৰিলা?
উম খোৱা বোৱা হৈ গ'ল তোমাৰ?
ময়ো খালো বাৰু দুপৰীয়া ভাত খাবও হ'ল নহয় সময়ো হ'ল।
উম তাকে তাকে এতিয়া বৰ বৰ্তমান ক'ত আছা তুমি?
মই বৰ্তমান ঘৰতে আছো।
আৰু ঘৰতে আছা তাকে তাকে। তাৰপিছত তুমি কতো যোৱা নাই ফুৰিবলে?
ফুৰিবলৈ তেনেকে যোৱা নাই তোমাৰ । প্লেনিং এটা হৈ আছে কি হয় এতিয়া।
অ অ কোন জেগা?
সেই শিৱসাগৰ যোৱা কথা আছে।
অ অ কিবা কামত।
এ মোৰে কাম এটা আছে সৰু।
অঁ অঁ আচ্ছা।
কাম এটা আছিলে সেইটো কৰিবগে লাগিব।
অ গম পাইছো, তোমাৰ এই হাত লাগিও আছে নহয়।
সেইটো কাৰ সেইটো কাৰণে যোৱা নাই।
তাকে তোমাৰ মানে কি হয় শিৱসাগৰ গলে তুমি দৌল চল নগল তো ভাল নালাগে ন আৰু তুমি দৌল গলেও তোমাক সাত লাগিয়ে আছে সাত এতিয়া ছাবিশ তাৰিখে হাত ভাগিবহে।
উম উম সেইটোৱে সেইটোৱে। এনেই সাতটো ভাগক তাৰপিছত যাব লাগিব কামটো আছে সেইটোও কৰিম তাৰপা তোমাৰ অলপ ফুৰিমো।
উম উম গম পাইছো । তাকে। মোৰো সেই জুলাইতে তোমাৰ মামাৰ বিয়া । তোমাৰ অ। কিন্তু দৰাৰ লগত জোৰোণত তেনেকে যোৱা হয় নে আশা কম। অ ৰিচিপচনতে থাকিম আৰু।
অ মামাৰ ঘৰ মানে হেৰি এইটো কি কয়, বিয়া মানে বৰ বিয়া ন?
বৰ বিয়া, বৰ বিয়া। মামাৰ বৰ বিয়াই হব আৰু ন?
অ তাকেতো। অ নহয় তোমালোকৰ আকৌ লগুণ দিয়নি এটা থাকে যে।
অ নাই, নাই। লগুন দিয়নিটো তোমাৰ হৈ গ'ল সেইটো আৰু।
অঁ।
বিয়া আৰু লগুণ দিয়নিৰ মাজত ডিফাৰেন্ঞ্চ আছে ন? এ নাই, নাই। একো নাই। বিয়া আৰু লগুণ লগুণ দিয়নীৰ মাজত ডিফাৰেন্ঞ্চ থাকে ন?
অ-অ, নহয়। আজিকালি লগ লগুণ দিয়নীটো ও বিয়া বুলিয়ে কয় যে মানুহ বিলাকে প্ৰায়েই।
নাই নাই, আমাৰ মানে তোমাৰ লগুণ দীয়নিটো লগুণ দিয়নী আৰু বিয়াতো বিয়া। লগুন দীয়নি আমাৰ একচেলি তোমাৰ দিয়ে মানে। আমাৰ যিখিনি মানে ল'ৰা, উ বাইতজীক নে বাহ্যিক নে কিবা এটা বুলি কয় মানে তোমাৰ যিখিনি
বাজ্যিক
অ মানে তোমাৰ অ ক্লা তোমাৰ মানে খুব বেছি বেছি তোমাৰ ক্লাছ টেনৰ ভিতৰত মানে আমাৰ ল'ৰা খিনিক দি থয় আৰু লগুনডাল আৰু তোমাৰ লগুণৰ ত সেইটোও নিয়ম এটা বেলেগ আৰু তোমাৰ বিয়াতো এটা বেলেগ। আমাৰ লগনটো লগুণ দীয়নি বুলিয়ে কয় মানে।
উম, উম, উম, বুজিছোঁ। বুজিছোঁ ।
সেই তেনেকুৱা আৰু এতিয়া বিয়া সেয়া মামাৰ, তোমাৰ তাৰ বিয়া, তোমাৰ বাৰ তাৰিখে নেকি?
অ, অ।
খালি যোৱা নহয় আৰু তোমাৰ চৈধ্য তাৰিখে ৰিচিপচন, ৰিচিপচন লৈকে তাকে যাম আৰু ।
উম, উম। বুজিছোঁ, বুজিছোঁ । বাকী মাহঁতটো যাব চাগে?
উম, মাহঁতৰ মাহঁত যাব বাৰু বিয়ালে।
উম, উম।
দৰাৰ লগত যায় নে আশা কম। ন নাই বহুত দূৰ হ'ল অ তোমাৰ ডিব্ৰুগড় আৰু তোমাৰ মানে কি গাড়ীত ইমান দূৰ জাৰ্ণি কৰি মানে নোৱাৰে যাব আৰু তাতে তোমাৰ গোটেই ৰাতিতো থাকিব লাগিব থাকি ৰাতিপুৱাহে ঘূৰিব পাৰিব। সেইটোৱেই। মানে মাৰো অকমান গা চাবোৰ ঠিক হৈ নাথাকেতো। সেইটো কাৰণে মানে ইমান কষ্ট কৰিব দিবলে ভয় লাগে।
সেইটোৱে, সেইটোৱে। মানে এই দুদিন ধৰা এনেকে কষ্ট হৈ গ'লে ধৰ পৰা ধৰা আকৌ পিছদিনাখন যোনখন ৰিচেপচনৰ দিনাখন অলপ গা চা বোৰ বেয়া লাগি দেখিলে ভাল নালাগে ন। মানে যিখিনি দূৰ হল যেতিয়া যিখিনি মানুহ ধৰা নগলে নহয় সেইখিনি মানুহ গলে ভাল আৰু ।
নহয় মানে আমাৰ তোমাৰ আমাৰ ডাঙৰ মানুহখিনি নাযাইয়ে মানে অকল মাহী দুজনী যাব। বাকী তোমাৰ আমাৰ ল'ৰা খিনি যাব। আৰু মানে কমিব, বহুত মানুহ কমিব। মানে কি ইমান দূৰলে বিশেষকে এতিয়া মানে মানুহবোৰৰ এটা এজ হৈ যোৱাৰ পিছত নোৱাৰে। ইমান দূৰ।
নোৱাৰে অঁ।
সেইটো কাৰণে মানে কি আমাৰ দৰাৰ লগতে জোৰোণত মানে মানুহ বহুত কমিব। যিখিনি মানে ডাঙৰ যি কেইজন মানুহ মানে আমাৰ ঘৰৰ নগলে নহয়
উম উম উম বুজিছো বুজিছো।
আৰু দৰাৰ লগত ল'ৰা খিনি যাব আৰু, এতিয়া আমি ল'ৰা ছোৱালী খিনিক আমাৰ এতিয়া মোক যেনে তেনে যাবলৈ কৈ আছে তাকে চাই লওচোন কি হয়।
চাই লোৱা যদি পাৰ যাবা আৰু।
সেইটোৱে মানে সেই জেঠাই তোমাৰ যদি জেঠাই নে যায় মানে, তে যদি জেঠাই মানে ঠিকে থাকে তাইক সেই মাতিছো মানে মাক আকৌ অকলে থৈ যাব নোৱাৰোতো। তেওঁ যদি আহে মানে থাকি আহিলে তেতিয়া মাক ত তেওঁৰ লগত লগতে থৈ যাম, যদি জেঠাই নাহে আৰু তে তিয়া মানে মোৰ যোৱা নহয়।
বুজিছো বুজিছো। চাই লোৱা তাৰপিছত আমাৰো এই দাদাৰ মানে উম বিয়াৰ কথা চলি আছে কি হয় এতিয়া।
ছোৱালী
ছোৱালী চাইছে ক'ত জানো জেগাতো হৈছে নাজানো?
উম উম উম
দাদাহঁতৰ ঘৰৰ মানে দাদা মানে মোৰ বৰ্তাৰ ল'ৰা। সিহঁতৰ ঘৰ তেজপুৰত তাপা হয়তো কেতিয়া হয় এতিয়া সেইখন মানে আমাৰ পৰিয়ালত আজি মানে বহুত দিন হ'ল বিয়া হয় হোৱাই নাই মানে লাষ্ট বৰ বিয়া বুলি বুলি ক'লে মানে আমাৰ বাৰ বিয়াখনে আৰু
অ অ
সেইটো কাৰণে তোমাৰ
তোমালোকৰ খুৰাৰা ছোৱালীজনী বিয়া ওলাইছিলে নেকি ন খুৰা নে পেহীৰ ছোৱালী
পেহী মানে
তোমাৰ পেহীনে খুৰা ছোৱালী কোনোবা এজনী বিয়া ওলাইছিলে নেকি ন
অ নহয় খুব পেহী ছোৱালী পেহী ছোৱালী মানে তোমাৰ উম তেজ তেজপুৰৰে হয় তাইও মানে পেহী পেহু তেজপুৰৰে দৰাটো মানে যোৰহাটৰ
মা বাই
অ অ
উম উম সেইদিনা সেই খবৰ লবলৈ ফোন কৰিছিলো তে তিয়া তেনেকে কৈছিল আৰু তাৰপা তাকে যোৰহাটৰ লাচিত মৈদাম গৈছানে
নাচিক মৈদাম গৈছিলো গৈছিলো
ইমান ধুনীয়াকে বনালে ন
উম উম ভাল বনাইছে
তোমাৰ জেগা খিনি আৰু তোমাৰ ইমান ধুনীয়াকে বনাইছে
তাত আৰু কিবা পাৰ্ক এখন আছিল নতুনকে বনাইছে যে
অ চৰাজ উদ্যান
অ মই সেইখিন সেইখনলেহে যোৱা নাই
অ মই গলো বাৰু সেইখন লৈ ইমান ধুনীয়াকে বনাই আছে তোমাৰ মানে গোটেই খিনি তোমাৰ একদম ধুনীয়া লাগিছে মানে তোমাৰ ব ত গৈ পেলাই ভাল পাবা নেক্সট আহ আহিলে অ হয় নি আহিলে যাব পাৰিবা বৰ ধুনীয়াকে বনালে মানে এ আমাৰ যোৰহাট মানে যোৰহাট। তোমাৰ যথেষ্ট খিনি যোৰহাট বুলিয়ে নহয়। এতিয়া বহুত জেগা তোমাৰ ভাল ভালকে বনাইছে ন চব।
উম উম
এটা তোমাৰ অটত ভালকে ইটো সিটো বহুত খিনি বস্তু বনোৱা হৈছে।
বনাইছে অ'
তাকে এতিয়াতো আৰু এইকেইদিনো তোমাৰ মন্দিৰৰ পূজা পাৰ্ব ন একো নায়েই
উ
হে নিয়ম মানে নহয় ন
মানে মান
তাকেহে তাৰপাছতে বাকী এতিয়া আহ ৰৌ কোৱা
উম বাকী হেৰিত ভালে আছা।
বাকী অ' ৰবাচোন তোমাৰ দেউতা গা বেয়া বুলি শুনিছিলো মাজ বতে থ
আছে অ' ঠিকে আছে এতিয়া আমাৰ মোটামুটি ঠিকে আছে অ'।
তাকে এতিয়া ট্ৰিটমেণ্ট কি কৰিছা কি মিনিছা।
ট্ৰিটমেণ্ট মানে কি মেডিচিন খাই আছে বাৰু।
কম পেছ
এতিয়া নৰ্মেলি আছে। এই তোমাৰ হেৰি এইটো কি কয় এই কটি নাইনৰ অলপ হেৰিতটো বাঢ়ি আছিলে। পৰি নাইটো তাৰপৰা তোমাৰ। বাঢ়ি আছিলে বাঢ়ি থকাৰ কাৰণে তাৰপৰা তে সেই ভৰিটো ফুলি গৈছিলে মানে।
আহ গম পাইছো।
ফুলি গৈছিলে তাৰ পৰাা সেইটোতে ভয় খালে তাৰপিছত ডটৰক দেখুৱালে তাৰ পছত আমাৰ এতিয়া নৰ্মেলে আছে বাৰু কতিয়া চগা আছা
সেইটো কাৰণে আকৌ চিন্তা কৰিবলগীয়া কথাও ইমান চুগাৰ থাকিলে মানুহৰ বহুত খিনি কন্ট্ৰলত থাকিব লাগে আৰু বহুত সাৱধান। আনব লাগে
খোৱা বোৱাাতটোও বাচিব লাগে মানে আমাৰ দেউতাই মানে। আটাই মানে মেইন কেে কিহ ত মে খোৱাাতটো নাপাছে। এইেইটো কাৰণে। সেইটো কাৰণে ভয় বেলেগ মানে হেৰি ন আৰু কলেও নুশুনে নহয়। কাৰো কথা নুশুনে এই তেনেকুৱা হলে দিগদাৰ আৰু
হলে মানে কি হয় মানুহবোৰৰ মন কৰে আৰু খাবনো কিয় খাবলৈচোন আজিকালি একো নায়েই তেনেকুৱা
উম উম সেইটো হয় বাৰু
তেনেকুৱা তোমাৰ খাবলৈও মন কৰে নহয় দিয়াচোন।
উম উম।
কথা আচলতে। তাৰপিছত বাকী এতিয়া ভাত পানী কি খালা কি মিললা
ভাত খোৱা নাই ভাত খামহে তোমাৰ ৰাতিপুৱা ৰুটি খালো।
অ' অ'
ঘট কনে খামা
গম পাইছো তাকে নিৰামিষে চাগে আৰু।
নিৰামিষ নিৰামিষ বাকি তুমি তুমি ভাত খালা নেকি?
নাই নাই নাই আমাৰো ভাত হোৱা নাই। তোমাৰ ৰাতিপুৱা চাহ তাহ খোৱা হ'ল আৰু খাম লাহেকে তাকে হে বাৰু দিয়া মই হে ভাতত লাগোগে দেই
অঁ ত ভাত তুমিহে বনাইছা নেকি
অ মইহে বনাবলগীয়া হৈছে
বাৰু দিয়া দিয়া যোৱা তেনেহলে লাগে হেৰি ময়ো যাওঁ আৰু খাও সময়ো হ'ল নহয় তোমাৰ এক এক বাজি গ'লেই নেকি ন
বজি গ'ল এটা ছয় বাৰু দিয়া তেতিয়া ঠিক আছে দিয়া অ
অ